অ
অ', শুনিছো কোৱা। এনেই বহি আছোঁ, তুমি?
ময়ো এনে আছোঁ।
হয়, হয়, চাহ পানী খালা?
অ', খালোঁ ৰবা, তুমি খালানে নাই?
অ', খালোঁ কেতিয়াবাতে খালোঁ, খবৰ ভালনে পিছে?
অ', আছোঁ দিয়া, তোমাৰ কেনেকুৱা?
ঠিক-ঠাকে আছোঁ ৰবা আৰু।
হয়, অ', মানে আজি অ, এনেই আছিলোঁ যিহেতু। টো তোমাৰ লগত এটা বিষয়ে অকমান কথা পাতিম বুলি ভাবিছিলোঁ।
হয়, হয়, আছোঁ, এনেই আছোঁ, কোৱাচোন কি বিষয়?
মই এনেই সামাজিক মাধ্যমৰ ওপৰত কথা পাতিম বুলি ভাবিছিলোঁ, কাৰণ আমিতো সকলোৱে আজিকালি, এতিয়া ডাঙৰ হওক, সৰু হওক, সকলোৱে সামাজিক মাধ্যম ব্যৱহাৰ কৰোঁ এ দিয়াচোন।
হয়, তুমি একদম ঠিকে কৈছা, আজিকালিতো সৰু সৰু বিলাকো সামাজিক মাধ্যম ব্যৱহাৰ কৰে ন। ভাত খাওঁতে সামাজিক মাধ্যমো লাগে, ফোন চাবৰ কাৰণে বা কাৰ্টুন চাবৰ কাৰণে।
হয়, তুমি ঠিকেই কৈছা, সেইকাৰণেতো সামাজিক মাধ্যমটো, এতিয়া ক'লে আমাৰ- দৈনন্দিন জীৱনৰ এটা অংশ হৈ পৰিছে, সকলোৰে সেইকাৰণে মানে, অ', তুমি এনেই কি ভাবা, সামাজিক মাধ্যমতটো আমাৰ বাবে ভাল নে বেয়া?
মানে চাবা, এতিয়া সামাজিক মাধ্যম, কবলৈ গ'লে টো' ভালে হয়, এইটো নিজৰ ওপৰত নিৰ্ভৰ কৰে। যদি আমি ভাল উপয়োগ, কৰোতো ভাল হ'ব, মানে ভাল হ'ব যদি আমি বেয়া উপয়োগ কৰো ত, ত', এইটো মানে বেয়াই হ'ব ন, এইটো আমাৰ ওপৰত নিৰ্ভৰ কৰে। আমি যদি ঠিকমতে সামাজিক মাধ্যম ব্যৱহাৰ কৰিলে, আমাৰটো এইটো ভাল হয়। যদি তাৰ উপৰিও, বেছিকে লাগতিয়াল বস্তুবিলাক, যদি আমি বা অলাগতিয়াল বস্তুবিলাক বা আমি, বা আমি ব্যৱহাৰ কৰোঁ, সেইটো আমাৰ কাৰণে অ মানে অপকাৰিতা হব। উপকাৰিতা নহয় মানে।
অ', হয় তুমি ঠিকে কৈছা। কি বুলি কয়, আমি যদি ইয়াক, ভালদৰে ব্যৱহাৰ কৰোঁ। বা ভালদৰে মানে, আমি এটা সময়মতে ব্যৱহাৰ, কৰোঁ, তেতিয়া সামাজিক মাধ্যমটো বহুত ভাল দিয়াচোন। আ, ত' আমি মানে ইয়াক, আহ, এ এটা সময় এনেকুৱা নহয় যে, আমি আমাৰ সকলোক। কাম মানে এৰি পেলাই, সামাজিক মাধ্য়মতে লাগি থাকিব লাগে। হয়, কেতিয়াবা সামাজিক মাধ্যতটো আমি চোৱা জৰুৰী কাৰণ, আ আজিকালি কি হৈছে, আগতে আমি আ মানে বহুত বেলেগ বেলেগ খবৰ বিলাক, পাব বা নিউজবিলাক পাব লাগিলে, আমি দুদিন-তিনিদিন ৰখিব লাগিছিল। কিন্তু, এতিয়া সামাজিক মাধ্যমৰ জৰিয়তে আমি, দেশ-বিদেশৰ বিভিন্ন খবৰ, পা মানে কিবা তথ্য এইবিলাক আমি এ লগে লগে পাই যাওঁ আৰু। সামাজিক মাধ্যমত সকলোৱে যিহেতু আপলোড কৰে। ত হেনেদৰে আমি বহুত নিউজ লগে লগে, পাই যাওঁ, আহ ত' সেইটো ক্ষেত্ৰত ক'ব গ'লে আমাৰ সামাজিক মাধ্যমতটো বহুত ভাল। আৰু ধৰা এতিয়া উম আজিকালি, কি হৈছে, কিছুমান লৰা ছোৱালীয়ে আহ বাহিৰত থাকিব যায়, ধৰা হোষ্টেলৰ হওক বা পি জি হওক। এনেধৰণে বে বাহিৰত মানে থাকি পঢ়া শুনা কৰে। ত তেওঁলোকে নিজৰ মাক দেউতা, দেউতাকৰ লগত ভিডিঅ' কল হওঁক বা নিজৰ ফটোয়ে পঠাই কেনে হয়, এনে ধৰণে মানে এনেধৰনে সুবিধা কিছুমানে আছে ত' আমি ইয়াক ভালদৰে ব্যবহাৰ কৰিব লাগে দিয়াচোন।
অ', তুমি একদম ঠিক কৈছা, এতিয়া চাবা যাৰ মানে, এতিয়া চাবা বহুটো এনেকুৱা অ পৰিয়াল আছে বা বহুতো এনেকুৱা তেওঁলোকৰ সম্বন্ধ আছে, যে য বহুত দূৰত দূৰত থাকে বাহিৰত। ইমান লগ নাপায়। এ কেৱল সামাজিক মাধ্যমৰ দ্বাৰাতে তেওঁলোকে মানে, এ ফোন কৰিলে বা ভিডিঅ' কল কৰিলে, কথা পাতে বা মানে লগ পাই আৰু এনেতো লগ পাব নোৱাৰে, কিন্তু ভিডিঅ' কল দ্বাৰা সিহত ক কথা পাতিব পাৰে সেইটো কাৰণে বহুত সুযোগ হৈছে বা তুমি এতিয়া ধৰি লোৱা আগৰ মানুহবিলাকে তোমাৰ চিঠি আ, মানে চিঠি লিখি কিনে কিবা কিবা এইটো হ'লে বা কিবা কাম কৰিলে বা কিবা কাৰ্য কৰিলে চিঠি এখন লিখি কিনে বা অ', পঠাই দিছোঁ তোমাৰ বহুতো বহুতো সময় লাগি কিন্তু আজিকালি এনেকুৱা নাই আজিকালি তোমাৰ এটা এটা মেছেজ কৰি দিলে হৈ গ'ল।
হয়, তুমি ঠিকে কৈছ যাম কাৰণ চাবা এতিয়া আ, আৰু এ কি বুলি কয় সামাজিক মাধ্যমৰ জৰিয়তে বহুতে নিজৰ এটা উপাৰ্জনো ওলাই আছে ধৰা বিহুতে বহুতে মানে বিভিন্ন কাম কৰি পেলাই ধৰা কিছুমানে ভিডিঅ' বনাই কিছুমানে ব্লগ বনাই এনেধৰণে নিজৰ এটা উপাৰ্জন কৰি আছে। আৰু লগতে কিছুমানে মানে ঘৰতে কিবা নিজে মানে নি নিজৰ আ, সেহেৰে মাথাৰে মানে কিবা বেলেগ বেলেগ বস্তু বনাই ধৰা ঊন সূতাৰে হওঁক বা কাগজৰে হওঁক, ৰিবনেৰে হওঁক এইবিলাক বিভিন্ন ধৰণৰ বস্তু বনাই পেলাই চচিয়েল মিডিয়াত আপলোড কৰে যাতে মানুহবোৰে সেইবিলাক চাই পেলাই মানে নিজৰ মন পছন্দৰ বস্তুবোৰ অৰ্ডাৰ কৰিব পাৰে। যিটোৰ ফলত মানে আ, তেওঁলোকৰ এটা উপাৰ্জন ওলাই থাকে আৰু ব্যে-মানুহবোৰে এনেদৰে ঘৰতে বহি পেলাই নিজৰ মানে মন পচন্দৰ কিবা এটা বস্তু যদি এনে চচিয়েল মিডিয়াটো চাই থাকিলে তাত যদি এইবিলাক ধৰণৰ বস্তু পায়। নিজৰ মন পচন্দৰ বস্তুবোৰ অৰ্ডাৰো কৰিব পাৰে ত' এনেধৰণে ছচিয়েল মিডিয়াৰ সহায়তে বহুতে উপাৰ্জনো কৰি আছে নিজ নিজৰ মান নিজৰ কাৰণে। ত' সেইকাৰণে সেইটো ক্ষেত্ৰত চাব গ'লে আম চচিয়েল মেডিয়াটো আমাৰ কাৰণে বহুত বেছিয়ে ভাল দিয়াচোন কিন্তু ইয়াক যদি আম আজিকালি কিন্তু মাক মানে বেছিভাগ মানুহে কি কয়? সামাজিক মাধ্যমটো বেয়া, বা তাৰ কাৰণে পঢ়া শুনা লচ হৈছে কিবা কিবি। আচলতে এইটো নহয়। সেইটো নিজৰ ওপৰত কথা দিয়াচোন আমি ইয়াক কেনেদৰে ব্যবহাৰ কৰিছোঁ।
হয়তো একদম ঠিকে কৈছা এতিয়া চাবা যদি সামাজিক মাধ্যম যদি নহ'লে হয়, বা অ', আমাৰ বহুতো মানে অ', কাম কৰিব নোৱাৰিম নাথাকিলোঁ হয়, এতিয়া চাবা তুমি কভিড নাইটিনৰ সময়ত লকডাউন যেতিয়া হৈছিল তেতিয়াতো তোমাৰ অনলাইন ক্লাছ হৈছিল বা চব কামবিলাক অনলাইনত হৈছিল ন' একমাত্ৰ সামাজিক মাধ্যমৰ দ্বাৰাতো আমি বেলেগ কাম কৰিব পাৰি বা আজিকালি এনেকুৱা ধৰা এপ ওলাইছে যাৰ সম অ', যাৰ দ্বাৰাদি আমি মানে ঘৰতে বহি বহি বস্তুবিলাক পাওঁ বা বহুতো এনেকুৱা এপ ওলাইছে যাৰ দ্বাৰা আমি ঘৰত তে আজিকালি বস্তুবিলাক পাওঁ বা চাবা আজিকালিতো মানুহে ইমান মিলা কাৰ ইমান দিছে তাৰকাৰণ মানুহবিলাকে ঘৰত বহি কিনে অৰ্ডাৰ কৰে বা খোৱা অৰ্ডাৰ কৰে বা বহুতো ধৰনৰ বস্তুৰ বিলাক অৰ্ডাৰ কৰে বা তুমি এতিয়া চাবা টিকেট বুকিং কৰিব হওঁক বা হোটেল বুকিং কৰিব সামাজিক মাধ্যম দ্বাৰাই হৈ যায়।
হয়, তুমি ঠিকে কৈছা সেইবিলাক অ', মানে ই আৰু অ', আজি তেলেই অনলাইন পেমেন্টৰো যোগ সেইটোও জানা অনলাইন পেমেন্ট আগতে আমি আ' পইচা পঠিয়াবলৈ হলে আমি বহুত মানে এ' বহুত সমস্যা হৈছিল দিয়াচোন কিন্তু আজিকালি সেই সমস্যাবোৰ দূৰ হৈছে আমি আ' অনলাইনত পইচা, পইচা পঠিয়াব পাৰো এনেধৰণে আৰু আ' আজিকালি কি আমাৰ বিভিন্ন পঢ়া শুনাৰ লগত বুকত অ' মানে জড়িত বিভিন্ন লেচন বোৰৰ ভিডিঅ' আহে সেইবুকৰ সেই কৰা আপলোড কৰা থাকে সেইবিলাক চাই পেলাইও আমি আমাৰ মানে যোনবিলাক বস্তু আমি বুজি নাপাওঁ ধৰা সেইবিলাক আৰু আমি বেছি মানে ভালকৈ বুজি পাব পাৰো যদি আমি ইয়াক ভাল ব্যৱহাৰ কৰো কিন্তু কিছুমানে কি কৰে যে এনি টাইম পঢ়িম বুলি কৈও আমাৰ চোৱা সামাজিক মাধ্যয়মটো ব্যৱহাৰ কৰে বা নিজৰ কাম কাজ সকলোবোৰ এৰি পেলাই এনি টাইম সামাজিক মাধ্যয়মটোত তে' ব্যস্ত হৈ থাকে আচলতে এনেকুৱা কৰাটো বেয়া কাৰণ তেতিয়া আমাৰ নিজৰ ক্ষতি হয় ত' আমি সেনেকুৱাবোৰ কৰিব নালাগে আমি তুমি আচলতে এটা নিয়মত চাব লাগে হয় ঠিক আছে তুমি সামাজিক মাধ্যয়ম চাইচা ঠিকে আছে কিন্তু এনেকুৱা নহয় যে তোমাৰ সকলো কাম, কাজ, পঢ়া, শুনা এৰি পেলাই চাইছা তাতকৈ এটা সময়ত যে মোৰ পঢ়া গোটেই খিনি হৈ গ'ল এটি আজি কাৰনে তাৰে পিছত অকমান টাইম চোৱাটো বেলেগ কথা পাঁচ, দহ মিনিট বা বিছ মিনিট কিন্ত সেই পাচঁ দশ মিনিটো যদি যাই পেলাই দুই ঘণ্টা তিনি ঘন্টা হয় তেতিয়া বহুত বেয়া দে চুন তা আমাৰ বাবে বহুত বেছিয়ে বেয়া এনেকুৱা আচলতে হ'ব নালাগে আমি যদি চাইছো এটা মানে নিজৰ ওপৰত কন্ট্ৰল থাকিব লাগে তেনে দৰে আমি চাব লাগে আহ' এ' মানে তেতিয়া আমাৰ নি নিজৰ কাৰণে ভাল আমাৰ একো ক্ষতিও নহয় আৰু অকমান তাইম আমি ইয়াক চোৱাও হ'ল
হয় তুমি একদম ঠিকে কৈছা আৰু চাবা আজিকালি সামাজিক মাধ্য়মৰ দ্বাৰ যে তোমাৰ মানে ল'ৰা ছোৱালীবোৰে ই' মানে পৰিয়ালৰ লগত মানে স' অ' সময় কটাব পাহৰি গৈছে বা অনবৰতে তোমাৰ মানে মোবাইল চাই থাকে বা কিবা যদি ঘৰৰ মানুহ বিলাকে কৈ হে টো' কৰি দিয়া মাইনা সেইটো কৰি দিয়া বুলি বা অ' বাবু বুলি কয় কিন্তু মানে সেইবিলাক মানে তেওঁলোকৰ কথাই নুশুনে কেৱল মানে তোমাক সামাজিক মাধ্যয়মৰ দ্বাৰা মানে তেওঁলোকে মানে ব্যস্ত হৈ থাকে বা মোবাইল চাই থাকিব আজিকালি যে ইমান, ইমান মানে তোমাৰ এপ বিলাক চে' ইনষ্টাগ্ৰাম সেই, সেইবিলাক আৰু বিশেষকে ল'ৰা বিলাকক চাবা এই ফ্ৰী ফায়াৰ পাবজি বহুতো এনেকুৱা ধৰণৰ গেম খেলি খেলি মানে তেওঁলোকে মানে কি হৈ গৈছে অনবৰতে নষ্টটপ মানে গেমে খেলি থাকে যাৰ ফলত তেওঁলোকে পঢ়িব পাহৰি যায় বা তেওঁলোক কৰোঁ স্বাস্থ্যৰ কাৰণে বেয়া হৈ যায় চা' ইমান যদি মোবাইল চাই থাকোঁ আমি আমাৰ মাথাৰ বিষ হ'ব বা চকু বিষ হ'ব বহুতো এনেকুৱা ধৰণৰ বেমাৰ হয় ন?
হয় তুমি ঠিকে কৈছা এই সকলোবোৰ মানে আমাৰ আৰু কিছুমানে কি কৰে ৰাতি বহু দেৰিলৈকে সামাজিক মাধ্যমতটো ব্যৱহাৰ কৰি থাকে যাৰ ফলত তেওঁলোকে ৰাতিপুৱাও সোনকালে উঠিব নোৱাৰে, উঠি পেলাই নিজৰ কাম কাবজত যোৱাতে দেৰি হয় বা কলেজ অ' কলেজ হওক, স্কুল হওক এইবিলাকত যোৱাতে দেৰি হৈ যায় ত' সেইটো বহুত বেয়া আমি আচলতে ক'ব গ'লে আমি ভাত খাই উঠি সামাজিক মাধ্যমতটো ব্যৱহাৰ কৰিব নালাগে, আমি ডাইৰেক্ট জলদি শুই যাব লাগে। যাতে আমি- ৰাতিপুৱা সোনকালে উঠি আম মাৰ- যোনটো ৰাতিপুৱাৰ আৰম্ভণি খিনিয়ে আমি ব্যায়াম কৰা হওঁক, খোজ কঢ়াই হওক, এনেকুৱা ধৰণৰ- কাম খিনি কৰিবা। আহ কিছুমান ছাত্ৰ ছাত্ৰী ৰাতিপুৱা উঠিপেলাই- পঢ়ে, এনেকুৱা ধৰণৰ কাম বোৰ কৰিলে তেতিয়া আমাৰ ভাল হয় দিয়াচোন।
হয়, তুমি একদম ঠিকে কৈছে। এনেও চাবা আজিকালিটো সৰু সৰু বাৎচ্ছা বিলাককে- মানে খা লাগে আৰু মোবাইল চাবৰ কাৰণে বাখা সময়ত- কাটুন যাব কাৰণে বা এনেকুৱা বহুতো ধৰণৰ আৰু চাবাই- এতিয়া আমি যদি টাইম মতে বা সঠিক সময়- যদি আমি নিউজ সামাজিক মাধ্যমৰ‌ চলাও বা আমি- পঢ়া লিখা কৰো তেতিয়া আমাৰ কাৰণে ভাল হয়। কিছুমানে নিজৰ ওপৰত আৰু আছিলে দায়িত- যে আমি কিমান সময় চাওঁ, কিমান সময় পঢ়ো, এইটো আমাৰ ওপৰত নিৰ্ভৰ কৰে। এতিয়া যদি আমি সামাজিক মানে সঠিক ব্যৱহাৰ কৰো তেতিয়াই ভাল হ'ব ন।
হয়, তুমি ঠিকে কৈছা। পিছে আজি এনেদৰে কথা পাতি বহুত ভাল লাগিল দিয়াচোন। পিছলৈ আমি এনেকুৱা বেলেগ বিষয়ত কথা পাতি থাকিম, আজি ৰাখিছো দিয়া।
হয় দিয়া ৰাখিছো।